অ
হেল্ল'।
হেল্ল', অ' শুনিছ।
অ' শুনিছ তই শুনিছ।
আছো টিউশ্যনৰ পৰা গ'ল টিউশ্যন কেটা গ'ল, টিউশ্যন গ'ল। এতিয়া বহিছোঁ।
অ'। ভাত পানীতো খোৱা নাই।
নাই ৰ খোৱা নাই আজি পাপাই বনাইছে ভাত।
কিবা মাংস আনিছে নেকি তোৰ, এই মাৰ গাটো ভাল উম, তাকেতো বনাই আছে কিবা।
উম, স্কুল গৈছিলি নে নাই।
তোৰ মাতটো কাটি কাটি, তোৰ মাতটো কাটি কাটি আহিছে।
শুনিছা নে এতিয়া।
শুনিছ।
মই শুনা পাই আছোঁ, অ' শুনিছো।
অ', অ', এতিয়া অ' এতিয়া আহিছ
আহিছে, আহিছে, অ' স্কুল গৈছিলি। স্কুল, অ', অ', গ'লোয়েই আ অ', অ', এ আহিছোহে আহি পেলাই। আঠটাই বাজিব হ'ল, আঠটা মানে বাজিব হ'ল। পাই পেলাই। হেৰি, গা চা ধুই মেলি পেলাই তেওঁ অলপ পৰিছোঁ।
উম।
আহিলি।
মোৰ ৰাতি আহি পাওঁতে তোৰ দুটা অ' দুটা বাজু বাজু হৈছে।
অ'।
অলপ দেৰি হ'ল আজি ওলাওঁতে ওলাওঁতে মানে এই বাইদেউ এজনীতো যাব, স্কুলৰ পৰা।
উম।
এই বাইদেউজনীৰ কাৰণে মানে ফ্ৰেম এখন গিফ্ট দিলোঁ ফ্ৰেমখন আনোঁতে মেলোতে অলপ দেৰি হ'ল।
অঁ
ভাইটি এটাই আঁকি দিছে জাননে? ইমান ধুনীয়া আঁকিছে। তোৰ মানে স্কেটছ কৰিব দিছিলো, মোৰ আৰু বাইদেউজনীৰ ফটো। ধুনীয়া আঁকিছে, দেখাম ৰ তোক মই, অঁ। মানে পূৰা হুবহু হৈছে।
অ, কিছুমানে একদম একজেক্ট আকি দিয়ে।
বাইদেউজনী পুৰা হেপ্পী হ'ব আৰু অলপ। উম, উম। বাইদেউজনী পুৰা হেপ্প ধৰা তোৰ মানে অলপ মন চন বেয়াও কৰিছে। এই চেটাৰডে লাষ্ট। দুদিন আৰু আ লেফ চাইডে, উম। দুদিন
মানে কিয় যাব কিবা কাৰণ কিবা
ফেমিলি, বেয়া তোৰ। প্ৰব্লেম আৰু ফেমেলি প্ৰব্লেম আছে বা ফেমিলি প্ৰব্লেম কিবা?
অ, ফেমিলি প্ৰব্লেম। তাকেতো। তোৰ গা ভাল হ'ল?
আহা যোৱা অ অহা যোৱাও তোমাৰ দেৰি দূৰ হয় মানে। হা?
অ অ, বুজিছো।
আহা যোৱাটো থাকে মানে দূৰত থাকে মানে, এই ৰুক্মিণী গাঁও।
অ দূৰ হয় বাৰু ৰু--ণী গাঁও যদি। আমাৰ চাইডে ন?
উম, উম, তহঁতৰ চাইডে।
উম।
আহি মেলি আৰু ৰাতিপুৱা এইকেইদিন জল্দি হৈছে ন। সদায় আহা যোৱা।
অঁ অঁ, সেইটোৱেই।
পইছা যিমান পায় তাতকৈ বেছি তোৰ অট'ত আহা যোৱা
ভাৰাই লাগে অ।
সেবিলাক উম কৰোঁতে গৈছে। লাষ্টত, মানে অহা যোৱা খৰচা বেছি হয়গে? যিখিনি পাওঁ সেইখিনি।
বহুত বেছি বহুত বেছি। মোৰ এতিয়া তোৰ ওচৰৰ কাৰণেহে সুবিধা।
অ, তাকেতো।
ধৰ মোতকৈ অলপ অকমান বেছি পায়। পুৰণা ন মোতকে। তোৰ টু থাউজেণ্ড এইটিনতে জইন কৰা। ত' অলপ বেছি পায় আৰু।
হ'লেও সেইটো হিচাপত বহুত বেছি নাপায় চাগে?
নাই মোতকৈ ধৰ তোৰ কিমান, ওৱান থাউজেণ্ড মান বেছি পায়।
অ, বহুত কম পায় তেতিয়া হ'লে। টু থাউজেণ্ড এইটিনৰ পৰা কৰা হিচাপত আৰু। আজিৰ দিনতনো মানে কেনেকে ইমান কমত ফেমিলি লৈ পেলাই চলিব।
আগত তোৰ মানে টিউচন চিউচন কৰিছিলে। সেইকাৰণে মিলি গৈছিলে। মানে আমাৰ এটা মানে বাকী কেইটামান টিচাৰে মিলি কেনে একেলগে কচিং চেণ্টাৰ এটা খুলি দিছে।
অঁ
তাতে সেইটো হিচাপত কৰিছিলে আৰু সেই তেতিয়া মিলি গৈছিলে
উম',
এতিয়া মানে অলপ গা চা বেয়া হৈ থাকে। সেইকাৰণে কৰিব নোৱাৰে। অ', অকল এইটো পইচা দি নহয় ন
উম উম উম এই পইছা দি
তাই নাই আৰু কিবা খালি
হা হা
গা ভাল হৈ গল
গা এতিয়া ঠিকে আছো দে অলপ উইকনেছটো আছে। উইকনেছটো নো ক'ত তোৰ ইমান জল্দি কমিব এইটো
উম তাকেতো মেডিচিন খাইছ নেকি
অ', মেডিচিন খাই আছো।
অ', মাতটো অকণ
মেডিচিনটো অ মাজতে এইকেইদিনতো মই টো পুৰা ওলোৱাই নাছিলে পুৰা বন্ধ এই নিজৰ আৱাজ নিজে বুজি নাপাওঁৰে
উম তোৰ বাৰ মাহত আধা আধি মাতটো ভাঙিয়ে থাকে
অ', বাৰ মাহত বাৰ দুমাহে মাত ভাঙি থাকে।
মই কৈছো ন লাষ্ট অৰিজিনেল মাত কেতিয়া শুনা পাইছিলো মনতে নাই
কবি আৰু দুখৰ বতৰা
উপায় নাই একো নাই।
অপচন নাই নিজে নিজে হয় ত আৰ হাত দে
অ', তেকেতো এদিন চব ঠিক হৈ যাব।
বা অ মা বেলেগ একদম কথা কৈছচোন।
অ', টাইম লাগিব টাইম লাগিব, কিন্তু এদিন চব ঠিক হৈ যাব।
এদিন চব ঠিক হ'ব নাই মই কনফিডেঞ্চত আছো তোৰ হ'ব
কিন্তু বেয়া ডাইলগ দি দিলো তোমাৰ
কি ক'বি আজিকালি ফিল্মছ হৈছ সম্ভৱত সেইকাৰণে ত আজিকালি ফিল্মছ হৈছ ডাইলগ মৰা হৈছে ফিল্ম চোৱা হৈছে বোলো।
অ', অ, হ'ব হ'ব ইমান নিচিঞৰিলেও হ'ব মাত ফাটি যাব আক লাহেকে লাহেকে ইমান কষ্ট নিদিবি দিঙিটো
এ এ তই ইয়াত বোল ঠিকেই আছোঁ স্কুলততো বেলেগ এটা ৰূপত গুচি যাওঁ মই মোৰ নিজে দাত হৈ যায় এ
সেটো আছিলো নে মাত চাত বহি আছিল নে মোৰ এ ইমান দোচ ৱাটছাবোৰ
বহুত চিঅৰিব লাগে ন
এই বহুত সেইকাৰণেতো মোৰ মাত বেছি বৈ থাকে। আগততো বাৰু মোৰ তোৰ বেমাৰৰ কাৰণে আগততো বেমাৰৰ কাৰণে হৈছিলে। এতিয়াতো তোৰ স্কু পুৰৰ কাৰণে মাত বহি থাকে, আগত বোলো বেমাৰৰ কাৰণে হৈছিলে।
অ', অ',।
এতিয়া মোৰ স্কুলত সোমোৱাৰ কাৰণে হৈছে মাত ভাঙে না কৰি চিঞৰি চিঞৰি হৈছে। এনি টাইম ৰেম এনি টাইম হাল্লা কৰি থাকিব, যি ৰাতিপুৱা তোৰ যাওঁ। আঠটা বজাৰ পৰা ক্লাছ
উম।
এই তেতিয়াৰ পৰাই বাপৰে এটাই পো পে পো চি চি টিভি থকাৰ পিছতো লাজ নাই দেই ল'ৰা ছোৱালীবিলাকৰ ইমান নিলজ্য বাচ্ছাবোৰ গম পাই মাৰ চব ক্লাছৰ চিঞৰে, এটা বুলি নাই এটা বুলি নাই চব ক্লাছৰ চিঞৰে তোৰ চব ইকুৱেল, আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক বহুত আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰ ইকুৱেল লেভেলৰ।
বাহ, বদমাচি ইকুৱেলি কৰে।
টো এ তোৰ একদম পুৰা ইকুৱেলত। তই কাক কবি ভাল বুলি কোনো নাই। অ পঢ়া শুনা ইকুৱেল পঢ়া শুনা ইকুৱেল।
মানে চব ফালৰ পৰা ইকুৱেল।
চব পালে এই তই বিশ্বাস নকৰিবি অকল্লা ৰুম নম্বৰ ওৱান টু থ্রি সেইকেইটা যেনেকা ধৰিছোঁ। সেইকেইটাকৈ বেলেগ ষ্টুডেণ্ট কম ধৰিছোঁ।
ডাঙৰ কেইটা মানে কম ধৰিছোঁ
অঁ, তোৰ সৰু ক্লাছকেইটা মানে তই এনেকুৱা লেভেলৰ ধৰিছোঁ। তই মানুহ ইয়াত তাক তোক এতিয়াই মাৰিলে তই গম নাপাবি, কা কোন তোক মাৰিলে ধৰিব নোৱাৰি।
উফ
ইমান হাঁহো আমি মাজে মাজে। ভাবো আমাৰ মানে ব্ৰেক টাইমত এইবিলাকে আলোচনা হয়, অ আমাৰ ব্ৰেক টাইমত এয়াই আলোচনা হয়, বেলেগ আলোচনা কৰিবৰ কাৰণে টপিকেই নহয়।
তাকেতো পুৰা মানে সেইবিলাকতে সোমাই থকা যায় ন। ভালো লাগে দিয়াচোন, এটাৰটেইনমেণ্ট হৈ থাকে।
বহুত তোৰ মানে তই বেলেগ টেনশন চব পাহাৰি যাওঁ। স্কুল যোৱাৰ লগে লগে তোৰ হাইলাইট চাইলাইত কৰিব কাৰণে সময় নাপাবি, তোৰ সময় নাপাবি ন তই কৰিবৰ কাৰণে।
অ সঁচাকে, সেইটো হলে ভালে আচলতে।
অঁ তই মানে ইমানেই বিজি হৈ যায় যে, এই কিবা টেনশ্যন আছে যদি পাহৰিলোঁ।
উম উম।
টেনশ্যন থকাখিনি পাহৰি যাওঁ মই।
এ সঁচা স্কুলত গৈ ভালে লাগে চাগে ন।
উম। অ মোৰ ভাল লাগে জানো মইতো ভালে পাওঁ, এতিয়া মোৰ টেনশ্যন আছে স্কুল ওঠৰ তাৰিখৰ পা বন্ধ দিবা।
উম।
কেনেকুৱা লেভেলৰ বৰ খাম। ওঠৰ তাৰিখৰ পৰা স্কুল বন্ধ দিব, ছামাৰ ভেকেশচন। অ কেনেকা কামোৰ খাম।
তাকে।
আগষ্টৰ, আগষ্টৰ ষোল্ল তাৰিখ।
বাহ। প্ৰায় এমাহ আৰু।
প্ৰায় এমাহ, তোৰ দুদিন।
উম, সেইকেইদিন তই টিউচন চিউচন নেকি?
টিউচন এসপ্তাহমান বন্ধ দিব লাগিব। কান্দি আছে পোৱালিকিতাই অ' বা অলপ দিবা, কেইদিনমান দিবা বন্ধ। এসপ্তাহ, তাতকৈ বেছি নাপাৱ।
দিব ন?
এ নহয় অ', মাকহঁতে নাৰাখে ঘৰত, বৈদজাত ন', জানে ন'! দুষ্টামি কৰি থাকে, তাতকে আৰু ভাৱে আৰু পঢ়ি থাকক অকণমান।
অ', সিহঁতৰ নাইট মেয়াৰ টাইপ হৈ গৈছে চাগে, অ', এইকেইটা ঘৰত থাকিব এতিয়া পা।
উম
হেলউ?
কৰিব, কৰিব কেইটামান
নাইট, নাইট মেয়াৰ বুলি কৈছে ইহঁতৰ। এইকেইদিন অ', সিহঁতক ঘৰতে লাগিব, আমাৰ অৱস্থা এতিয়া বেয়া হ'ব। স্কুলত থাকোতে ভাল আছিলে।
অ', বহুতে কয় জান'?
উম।
আপোনালোকৰ দায়িত্বত ৰাখি দিছোঁ। আমাৰ এতিয়া, শান্তি আৰু।
আমি শান্তি আৰু। আপোনালোকে মাথা গৰম কৰক। দিনটো ঝে, ৰাতিটো ঝেলিবই লাগিব এনেওঁ, ইহঁতক।
সেইটোৱেতো, জমনি লাগে। ভাবিলে হাঁহিও উঠে। পিছ ভাবোঁ। কিন্তু এনেকুৱা নহয়, আমি ভাল আছিলোঁ ৰে! আমি ভাল আছিলোঁ কিন্তু জান'? না, সঁচা একদম নাছিলোঁ আমি এনেকুৱা বদমাছ।
হে, আজিকালি আৰু পোৱালী বিলাক, আজিকালি বহুত বুজি পায় ন'? সেইটো কাৰণে একদম মানে। উম। আমিয়ে সিহঁতক। অ', আমিয়ে সুধিব লাগিব সিহঁতক, যে কি কৈছা? বেছিয়ে এডভানস মানে সিহঁত, আজিকালি।
বহুত।
একদম।
মাহঁতে কি কৰি আছে?
সিদিনাখন মোক
হা?
মা শুই আছে। মা গাটো ভাল নহয় ৰ'।
অ', আকৌ কি হ'ল?
গাটো ভাল পোৱাই নাই। এই গাটো ভাল পোৱাই নাই যে হৈছিল যে মাজতে তোৰ।
অ', ভাইৰেল টাইপ ন'?
অ', মানে তোৰ এতিয়া অকল জ্বৰ বুলিয়ে নহয়। জ্বৰ চৰ এ মানে মাৰ ফাচ সেইটো দাঁতৰ চাৰ্জাৰীটো হৈছিল যে, সেই দাঁতটোৰে প্ৰব্লেম হৈ আছে মানে।
অ', সেইটো বিখু হয় ন' চাগে?
উম। টো বিষু হৈ আছে। সেইটোতে প্ৰব্লেম চলি আছে।
চবৰে বেমাৰ কিবা নহয় কিবাটো থাকেই আৰু।
এইটোৱে আমাৰ যে এইটো কেইমাহমানৰ পৰা ইমান বেমাৰ হৈছে চবৰে। কি কাৰণে বা এটা-এটাৰ পিছত এটা, এটাৰ পিছত এটা।
হম।
কিবাটো শান্তি নোহোৱা নিচিনায়ে দুদিন ঠিকে থাকে আকৌ আৰম্ভ হৈ যায়।
উম, উপায় নাই।
তাকে কিবা কিবি লাগি যায় কাৰণে অশান্তি লাগে।
হম?
অশান্তি লাগে বোলোতো। কিবা নহয় কিবা এটা হৈয়ে থাকে, এই বোলে এইটো। এই বোলে সেইটো।
হম!
এই বোলে এইটো, এই বোলে সেইটো।
তাকেহে সেইটোৱেইটো। হয় থাকে কিবা নহয় কিবা। বতৰতো আচলতে হেৰি হৈ থাকে ন' চ